হেল্ল'
হেল্ল'
হেল্ল'
হেলো
হেল্ল' কি খবৰ?
ভালে আছো।
অ কি কৰি আছ
আপুনি? মই এনেই মোবাইলটোকে চাই আছিলো ৰ'।
অ ময়ো এনে মোবাইলে চাই পিছত ভাবিলে অলপ খবৰে লওঁ তোমাৰ, অ', ইনষ্টা চাই আছিলে? এই ইনষ্টা চালে বহুত এম বি যায়। ইচ ষ্টা চালে বহুত এম বি যায়। হেলো ভাত পানী খালে? ভাত খালি নে নাই? অ', বনা নাই নেকি এতিয়াও?
অ মা বনাই এ মা বনাই আছ এ
অঁ তুমি ভাত নবনা নেকি তোমাৰ মায়ে বনায়
মই মাজে মাজে বনাও
অ' কি কি চব্জি বনাই আছে।
হা?
কি চবজি।
আমাৰ চয়াবিন আলু বনাই আছে। নিৰামিষ
নিৰামিষ নেকি, আপোনালোকে কি শুক্ৰবাৰে নিৰামিষ হয় নেকি।
নাখায়, পইচা পাতি নাই ভাই।
আ
পিছত আহি সেনে কিবা বনাইছিল খালো আৰু। ছাগলৰ ভৰিত যুঁজ যাম ৰ'বা যাম।
ঠিকে আছে, ছাগলৰ জুজ খাই ভৰি জুজ খাব লাগে মানে শৰীৰৰ কাৰণে বহুত ভাল।
উম উম
জাত ঘূৰিব চোৰিব নাযায় নেকি ক'তবা - ক'তবা ফুৰিব নাযা।
আহা
এই গৰমৰ বন্ধ আহিছে ফুৰিব যাব লাগে কৰ'বাত।
উম আৰু ইণ্টাৰভিউ পেলাইছে ইণ্টাৰভিউ।
অ'
এ নাই।
এনে পঢ়া শুনা, তোমাৰ।
পঢ়া শুনা কৰাই নাই।
অ' মানে বাদ দিছে।
বাট কমপ্লিট হৈছে মৰ, বি য়ে। কমপ্লিট হৈছে।
বি এ কমপ্লিট কৰিলা।
হয়।
কিবা আছিল চোন, এইবাৰ ডিগ্ৰীত চাৰি বছৰত নাছিল তোমাৰ।
তিনি বছৰহে কৰিছোঁ, চাৰি বছৰ নকৰিলো ৰ'বা।
আচচা
উম পলিটিকেল চাইনচ।
অ' ঠিকে আছে। ত এতিয়া আৰু বাদ দিলা নে আৰু কিবা বেলেগ প্ৰিপাৰ্যন কৰি আছা
নাই ডি এল এড কৰিম বুলি ভাবিছো ৰ
ঠিকে আছে এতি মানে মাষ্টাৰ লাইনত যাবা অঁ মানে এপ্লাই কৰিছা এপ্লাই কৰিছো আৰু এক্জামটো কেতিয়া আছে এক্জামটো অঁ এইটো কিমান মাৰ্কৰ একজাম হয়
একশ মাৰ্ক
অঁ হাণ্ড্ৰেড মাৰ্কৰ একজাম হয়া দুই ঘণ্টা টাইম
এয়া নিগেটিভ মাৰ্কো আছে
অ নিগেটিভ মাৰ্কো আছে নেকি
হয় দুটা ভুল হলে ওৱানমাৰ্ক কটা
অ ভাল দিবা একজতো পৰি থকা তোৰ বৰাই
মোৰ চবাছে কমপ্লিট হোৱা নাই এতিয়ালৈকে
কৰা টাইমিবা কোন মাহ হ'ব পে' একগ্জামটো
জুলাই মাহত
বাকী তোমাৰ তোমাৰ ঘৰৰ খবৰ কেনেকুৱা
ভালে ভালে
অ খুৰীহঁতে ভালে আছে ন
অ অ
অ' পিছে খডুৰীৰ হেৰিটো চাকৰিটোৱে ৰিটায়াৰ হ'লে নেকি
অহ
অ ৰিটাৰ হৈছে হেৰি এল পি স্কুলত আছিল ন কামটো
অ
অ কে কেতিয়া তেয়া
ডঙ এ বেছিদিন হোৱা নাই এম মেন হাল
এনেে কি বিষয়ত টিচাৰ আছিল তোমাৰ খুৰী মানে। তোমাৰ মা।
আমাৰ মা এ ইংলিছ।
অ ইংলিছত নেকি ভাল হয়।
উম আমাৰ মাৰ আমাৰ মাৰ দৰে ইংলিছ শিক্ষা নায়ে
হয় নেকি। এনেই কি গ্ৰামাৰবিলাক কেনেকুৱা।
বহুত একদম মানে নকবাৰ মানে। এ ষ্টুডেন্ট বিলাকে মানে। এতিয়াও মানে মাক্ মিচ কৰে মানে ইংলিছ।
অ আচ্ছা আচ্ছা এনে। বৰ্তমান নহ'লে পেঞ্চন পাই আছে।
অ পাই আধা কৰি পাই।
অঁ সেইকাৰণে তুমি মানে সেই মাষ্টৰ লাইনতে যাবা।
ভাবিছো ৰ এ টো দি চাওঁ
হয়। অ' ভণ্টি ভণ্টি এইবাৰ মেট্ৰিক দিছে নয় কি এনেকুৱা হৈছে।
অ ভালে হৈছে এতিয়া ফাৰ ইয়াৰ।
অঁ পিছত কিহত এডমিশ্যন ল'ম ছায়েন্সত নে আৰ্টছত।
আৰ্টছত
এই চাইন্সত দিব লাগিছিল। ছাইন্সত মানে সুবিধা বহুত ন অ' আচ্ছা এনেই পাৰ্চেণ্টেজ কিমান পাইছে।
এ ফৰ্টি ফৰ্টি ফ'ৰ।
বহুত কম পাইছেচোন।
বহুত বেয়া হৈছে।
উ, আমাৰ যে খুৰাৰ ছোৱালীটো। আাৰ খোৱাৰ ছোৱালীটোো নাইন। থৰ্টি ফাইভ পইচা পাৰ্চেণ্টেজ।
বাপ্পা।
উম। চাইন্সত লৈছে এডমিশন চাইন্ঞ্চত লৈছে এডমিশন
ভালেই দিয়া
উম এই আমজগাত এডমিশন লৈছে ভাত পানী মানে খুৱাই হোৱা নাই এতিয়া মানে এতিয়া ৰান্ধিহে আছে মায়ে
অ আচ্ছা
উ
আমাৰ আজি কিবা আনিছে হাহমাংখ
অ একদম আপোনালোকৰ ঘৰত ফুৰিব যাওঁ ৰ
আহিলে কল কৰি দিব হা মানে তেতিয়াহে অঁ হ'ব দে তেতিয়াহে মই কল কৰি আহিবা এনে আহি আপোনালোকে নিমখ ভাত খাব লাগি উম হ'ব দে আমাৰ ফালে আমাৰ ফালে ছাগলী মাংস সদায় পোৱা যায় মানে আমাৰ ফালে
অ তেজাৰ খাহি আনিবি আমাৰো ঘৰত নানে নহয় এইবোৰ সেই ফুৰিব যোৱাতে জেঠিয অহাৰ তাতে খাই আহিছো আৰু খোৱাই নাই
অ আচ্ছা যে আমি বেশী বিশেষ মানে হাঁহটোহে বেছি খাওঁ
এ নাখাইছিলো এতিয়া বহুত ভাল লাগে
অ হাঁহ মাংসটো এনেতু এনে বেমাৰৰ কাৰণে বহুত বেয়া
অ মই নখাওঁ পিছৰ বিষ হয়
অ' হয় নেকি কিছুমানৰ মানে প্ৰব্লেম হৈ ৰ হাঁহৰ মাংস খালে
খাছ নহয়
উম অম বাবু কি কৰি‌ আছে বাবু
আাবু আছে মোবাইল চাই ক্লাছ থ্ৰী
অঁ বহুত ডাঙৰে হ'ল পাতে বাবু ন
উম আঠ বছৰ হয় এইবাৰ কমপ্লিট
অ এনে কি কি চৰকাৰী স্কুলত দিছেনে প্ৰাইভেট
চৰকাৰী
অ তোমালোকৰ ইমান পইচাৰ অভাৱ নাই তথাপি তথাপিও চৰকাৰী স্কুলতহে দিছে
এ নকবা
অঁ বাকী তোমালোকৰ হেৰিটো কেনেকুৱা চলি আছে দোকানখন
দোকান খন ভালে
অ
মোটামুটি
তোমালোকৰ এনে কিবা গেলামালৰ দোকান আছিল ন
উম
উম অঁ অ আচ্ছা আচ্ছা
উম উম
এনে বেচা কিনা কিমান মেন হয় দিনত মই পঢ়া শেষেই হ'ল নহয়
হয় নেকি এতিয়া কি কৰিবি
এতিয়া মানে মই জব কৰি আছোঁ
কিহত
মই বৰ্তমান গুৱাহাটীত জব কৰি আছোঁ
হয় নেকি
অ' মানে এনে চৰকাৰী কামৰ চৰ খুৰিহঁতে আছে ভালেছে বহু লগা লগ হতিয়ে থাকে থাকে
ছাৰ আপুনি বিয়া বাৰু নকৰে নেকি?
বিয়া কৰাম ত' মানে অহা বছৰ মান এ ছোৱালীটো ঠিক হৈছে ছোৱালীটো বোলে হেৰি কিবা চৰকাৰী চৰকাৰ ছোৱালীটোৱে জব কৰিব বোলে আগতে চৰকাৰী।
অ', ভালে দিয়া।
উম ছোৱালীটো ছোৱালীটোৰ পিছত গম পাবা দে।
উ ফটো দিবাচোন দিবা আমিও চাও কেনেকুৱা ছোৱালী।
এই ফটো দিব দিম। নোৱাৰোঁ দে বিয়াৰ দিন আৰু ফটো উঠিবা আৰু।
অ', তথাপিও মানে এনে চাবলে মন গৈছে।
এইটো মানে মই প্ৰাইভেট মানে কাকো মানে কোৱা হোৱা নাই। মানে ফেমিলি মানুহে গম অকল
অ আচ্ছা।
বৰ্তমান সময়ত মানুহ বহুত হিংসা কৰে ন তো কোনোবাই আৰু ভাঙি দিব বহুত বেয়াও লাগিব।
উম উম ঠিকে আছে।
এইবোৰ বস্তু ন প্ৰাইভেট ৰখাই ভাল।
উম। মানুহে নজৰ লাগে।
অ বৰ্তমান যিহে দিনকাল চলিছে।
হয় দিয়ক।
আপোনাৰ কি টোপনি লাগিছে নেকি?
উম।
উম দিয়া আপুনি দিনত নুশুৱে নেকি?
শুইছিলোঁ অকণমান। ভাত চাত খাই পিছত আৰু ফিল্ডত
অ তোমাৰ দেউ তে ঘৰতে আছে।
অঁ, ঘৰতে আছে।
দোকানখন কোনে চলায়?
দোকানখন ময়ো থাকো বাবা চাই।
অঁ, আচ্ছা আচ্ছা। দেউতাৰ বাহিৰত। বাহিৰত নে।
এতিয়া বৰ্তমান নাযায়।
অ ঠিকে আছে এই বাহিৰত নগ'লে হয়চোন দোকানখনকে ভালকে ভালকৈ চলালে তেনেকৈ চলিব পাৰি আৰুাতো তোমাৰ মায় তৰ পেঞ্চনটো পায়েই ন
হয় হয়
এনে কিমান মান পেনশনটো পায়? অঁ হয় নেকি। তোমাৰ মাই অঁ ঠিকে আছে। মানে আগতে কিমান মান পাইছিল যেতিয়া চাকৰিটো কৰি আছিল?
তেতিয়া আশী হাজাৰ মান পাইছিল।
অ' বৰ্তমানটো হাব দৰমহাহে
আ আ
পিছে তোমালোকে যে কিবা গাড়ী ল'ম বুলি কৈছিলা ল'লা নে নাই?
অঁ লৈছো চেভেন চিটাৰ
জা এইখন, মানে নতুন
লৈ যাম দে আপোনালোকৰ ঘৰত
অঁ আহিব আহিব
উম গাড়ীখন লৈ যাম দে
আমিও এখন গাড়ী ল'ম ল'ম বুলি ভাবি আছো আৰু পিছত কোন ল সেইটোৱে ধৰ্ম ভব পৰা নাই এতিয়াও
উম ভাল চাই লবা ডাঙৰ কৰি ফেমিলি মেম্বাৰ গোটেই যাতে
অঁ
উম
এক থাৰে লংনিকি এখন থাৰ্
অঁ অল থাৰ